হেল্ল' অ কি অ শুনিছোঁ কি কৰিছা।
মই জাষ্ট এনে বাগৰি আছোঁ আৰু মানে ভাত পানী খালোঁ আৰু। বাগৰিছো। তুমি?
মই এনে আছোঁ তোমাৰ ভাত খাই এনে বহি আছোঁ আৰু।
অ।
সেইটোয়ে তুমি এতিয়া। মই তোমাৰ আজি মায়ে বনাইছিলে মাংস।
অ।
অ মাংস দিয়ে খালোঁ মাংস তোমাৰ মাংস ভাত আৰু আচাৰ আৰু পাপৰ খালোঁ। তুমি?
অ মই জাষ্ট এনে বইল খালোঁ আৰু মানে আজিকালি মই নিজৰ হেল্থৰ কাৰণে বহু চাই আছোঁ নহ ত মানে অলপ মানে চেষ্টা কৰিছোঁ তেলতো নোখোৱা। বইল খোৱাই বেছি চেষ্টা কৰিছোঁ আৰু।
অ মানে তোমাৰ কিবা হেল্থৰ প্ৰব্লেম আছে নেকি?
হেল্থৰ প্ৰব্লেম নাই কিন্তু এনেকে হৈ যাব পাৰে নহ সেইকাৰণে মানে মই। অ জাষ্ট এনেকে বেছি তেল পানী নাই খোৱা বেছি তেল খালে মানে ভাল নহয় নহ। ফেটছ বহুত হ'ব তেলবোৰো মানে ভাল নহয় ত' সেইকাৰণে মানে মানে মই জাষ্ট নৰ্মেল এনেকে বইল দালি আৰু ভাত এনেকে খাইছোঁ আৰু নৰ্মে আলু পিটিকা লগত আৰু গৰম দিনো হৈছে যে।
অ গৰম দিন আহিছে দেই কিন্তু।
অ তুমিও এনেকে চেষ্টা কৰিবা আৰু মানে এনেকে বেছি তেল নাখাব কাৰণে কিহৰ কাৰণে বহুত বেয়া হৈছে এ চিকেনটোতো ভালে বাৰু দিয়া চিকেনটো মানে হেল্থৰ কাৰণে। ভালে আৰু প্ৰটিন পায় নহ চিকেনৰ পৰা।
অ এইটো মানে প্ৰটিনটো মই কিয় খাই আছোঁ নহ মই মানে জিম কৰি আছোঁ নহ এইকাৰণে মোক প্ৰটিনটো লাগে এইকাৰণে মানে মাংসকৈ বেছিনো প্ৰটিন ক'ত পাম কোৱাচোন?
অ সেইটোতো হয়। সেইটোতো হয় বাৰু মানে এনেকে খাই থাকিব লাগে। এতিয়া বেছি, বেছি নাখালে হ'ল আৰু মানে। খাব পাৰি খাব লাগে কিন্তু বেছি খালে মানে চব বস্তুয়ে বেছি খালে বেয়া আৰু মই যদি বইলটো বেছি খাই থাকোঁ। সেইটো বেয়া হ'ব মানে।
অ তুমি বইলটো বেছি খালে মানে তুমি ডেইলি প্ৰ'টিন নাপাবা আৰু ভিট টামিন এইবিলাক নাপাবা নহ ভিটামিন এইবিলাক সেইটো প্ৰব্লেম হয় আৰু।
মই মানে কি কৰো অ', বইল দালি বনাই যে ত' সেইটোত মানে চবজিবোৰ যে হয়
সেইটো মানে মই অ', চব্জি বিলাক মই সেয়া কৰি দিওঁ অ' কি কয় এনেকে বইল কৰি লওঁ চব্জি বোৰো বইল কৰি লওঁ ত' বেছিহে প্ৰব্লেম নহয় আৰু পিছত যায়।
অ', ঠিকে আছে তুমি এনেকে কৰিব পাৰা বাকী তুমি এনেই ভাত পানী কিবা মানে তুমি মাহত মাহত নহলে মানে সপ্তাহত এদিন মানে নোখোৱা নেকি এনেকে? তেলৰ বস্তু চিকেন টিকেন
এনেকে নহয় মানে এনেকে কিবা মানাটো নাই মই কিন্তু জাষ্ট এ এ আৰু মানে এনেকে নিজৰ হেল্থৰ কাৰণে মানে নৰ্মেলি সেইটো কৰিছো এনেকে একো নাই কিয় মানে মানিব লাগে মানিব নালাগে সেইবোৰ একো নাই বাৰু জাষ্ট মানে এনেই আৰু অ',
ঠিকে আছে বাকী তুমি এটা কথা দেই তুমি মানে কিবা এনেকে খেলা কুদা কৰি থাকা নেকি নে নাই কৰা?
অ', সেইবোৰতো কৰোৱে বাৰু এনেকে মানে অ', খেলিছিলোঁ বাৰু আগতে কিন টু, আ, ই এতিয়া মানে কলেজত আছো ত' কলেজত মানে ইমান খেলা ধূলা হোৱা নাই আৰু।
অ', কলেজত খেলা ধূলা নহয় ন' ইমান বেছি ভাগ।
উম, তই কলেজত মানে কি হৈ যায় কি এনেকে চবৰ লগত মানে কেচ আপ কৰিব নোৱাৰা হৈ যায় আৰু কলেজত মানে গম নোপোৱা নাপাও মই মানে মষ্টলি কি হৈ আছে কি নাই হোৱা কলেজত
উম, এইটো হয় দেই কিন্তু আমাৰো মানে তোমাৰ কলেজত স্প'ৰ্টছ উইক হৈছিলে ন' মানে তাত গমেই পোৱা নাছিলোঁ জানা কেতিয়া কোনটো স্প'ৰ্টছ হৈছে। কোনো নজনাই জানা?
অ', সেইটোয়ে মানে গম নাপাও ন চ' এনেকে গম নাপালে এনেকা কৰিও ভাল নালাগে ন' এনেকে মানুহবোৰে জনালে ভাল লাগে। কিয় এনেকে হৈছে নহলে কিবা এটা হৈছে মানে নিজে গম পালে বেছি ভাল লাগে কিন্তু এনেকে গমেই নাপাও যদি তাৰ পিছত কেনেকে কৰিম ন'?
সেইটোয়েইটো গম পাব লাগে আৰু মানে স্কুলত কি হৈছে ন' স্কুলত মানে জনাই দিয়া মানে এইটো এদিন হৈছে চ' মানে চবে যোনবিলাক ইণ্টাৰেষ্টেড হয় তুমি আহি যা পাৰ্টিচিপেট কৰিব কিন্তু কলেজতটো এইবিলাক নাই চিষ্টেম।
সেইটোয়ে মানে যোনবোৰ আমাৰ স্পৰ্টছ ছেক্ৰেট্ৰী কিবা বেলেগ থাকে সিহঁতে মানে ভালকে নকৈ চ' মানে এনেকে কৰি ভাল নালাগে আৰু কি কৰিম ন'? সেইকাৰণে মোন কৰাও নাই ইমান।
তুমি এটা কথা জানা, আমাৰ যে স্পৰ্টছ উইক হৈছে, মই এটাও স্পৰ্টছ নেখেলিলো জানা, মই গমেই নাপালো আমাৰ স্পৰ্টছ উইক কেতিয়া, মানে গম পাইছো একে দুদিন তিনিদিন স্পৰ্টছ উইক আছে কিন্তু কিটো কোনটো দিন কি হব মই একো গমেই নাপালো সেয়াই।
অ', সেইটোয়ে - সেইটোয়ে - সেইটোয়ে, মই বুজিছো মানে মই ইমান নাই কৰা আৰু বাদ দিয়া ন' ইমান কিয় কৰিব লাগে?
অ, সেইটোৱে। বাকী তুমি এনে, কলেজত যে স্পৰ্টছ বিলাক হয়, তাতো নহয় বাৰু। কিন্তু তুমি ঘৰৰ ওচৰত এনেকে গেম চেম খেলা নে? ফুটবল নহ'লে ভলিবল?
অ, এতিয়াতো নাই খেলা মই মানে ইমান। কে মানে মই মোক গুৱাহাটীত থাকো ন। ত' গুৱাহাটীত থাকিলে মানে এনেকে কৰিব কাৰণে বহুত প্ৰব্লেম হৈ যায়। আৰু মই পি জিত থাকো। চ' পি জি পৰা মানে এনেকে কৰাটো আৰুয়ে মানে পচিবলে নহয় সেইটো। চ' মোৰ খেলা ধূলাও হোৱা নাই ইমান।
মানে তুমি ইফ তোমাৰ আ মানে ফুটবল নহলে কিবা, কচিং কৰি ভাল পোৱা। যদি তুমি এনেকে আছে বাৰু এভেইলেবল গুৱাহাটীতটো এভবল আছে। তুমি লৈ ল'ব পাৰা কচিং এটা।
অ এভেইলেবল মানে এভেইলেবলটো আছে বাৰু এভেইলেবল কি নাই, চবে আছে। কিন্তু কথাটো এনেকে হৈ যায়, কি মই মানে এনেকে টাইম নাপাম ন। কলেজ বোৰ থাকে তাৰ পিছত এনেকে অ আচাইনমেন্ দিয়ে, পঢ়িব লাগে আৰু পি জ থাকো যি টো মই ইমান মানে এনেকে কৰিব নোৱাৰো ন, দেৰিকে যদি প্ৰেক্টিচ হয় দেৰি আহিব নোৱাৰিম। পিজিটো মানে এটা টাইম থাকে, সেইটো টাইমৰ আগত আহিব লাগিব। আৰু ক্লাসেছটো মিছ কৰিব নোৱাৰিম। চ' সেইটোৱে মানে এনেকে প্ৰব্লেম হৈ যাই আৰু সেইকাৰণে মানে নাই কৰা মই।
অ, ঠিকে আছে বাৰু একো নাই। কিন্তু খেলা খূতাটো যে মাজে মাজে তুমি কৰি থাকিবা গম পাইছা?
অ, মানে? অ, কথাটো কি হয় কি, মই মানে খেলি ভাল পাওঁ হা। মই এইটো বাস্কেটবল আৰু ভলী বলতো বহুত ভাল পাওঁ কিন্তু এনে তে হৈ যায় কি এতিয়া ভাল পালেতো নহ'ব ন, এনেকে খেলিবও পাৰিব লাগিব। খেলিব কাৰণে মই টাইম যদি নাপাওঁ কেনেকে খেলিম আৰু।
অ, এইটোতো হয় দে। তুমি টাইম মিলাব লাগিব। কেতিয়া খেলা কেতিয়া নেখেলা।
অ, সেইটো হয় মানে এতিয়া টাইমটো মিলাবই নাই পাৰা চ'। মিলাব পাৰা হয় মই মানে কৰিলো হয়। কিন্তু এতিয়া মিলাব নাই পাৰা যে সেইকাৰণে মানে ইমান সেয়া নাই ৰা একো নাই।
সেইটোৱে, গম পাইছো দিয়া। একো নাই বাৰু তুমি এটা কাম কৰিবা? আমাক ঘৰ ওচৰতে তুমিতো এতিয়া তেজপুৰতে আছা ন?
অ।
অ, তেজপুৰত আছে যদি আমাৰ ঘৰৰ ওচৰতে মানে ৰাতিপুৱা ৰাতিপুৱা পাঁচটা মানত তোমাৰ ইয়াত ডাঙৰ এটা প'ল' ফিল্ডৰ গ্ৰাউণ্ড এটা আছে। তাতে মানে তোমাৰ ভলীবল প্ৰেক্টিচ হয়, ফুটবল প্ৰেক্টিচ হয়। যি তুমি খেলিব বিচাৰা। তুমি খে
অ, হয় নেকি?
অ, তুমি আহিলে এনেকে আহিব পাৰিবা ইয়াতো। একো কথা নাই।
অ, পাৰি বাৰু। মানে এনেকে টাইমটো মিলাব পাৰিলে মানে প্ৰব্লেম নাই আৰু মই মিলাব নোৱাৰিলে মানে দিগ দাৰ হৈ যায় যে।
সেইটোৱে, তুমিতো ৰাতিপুৱাতো উঠি যোৱা ন, ৰাতিপা জল্দি পাঁচটা মানত।
অ পাৰিম মানে এনেকে এতিয়াতো নাই উঠা। এতিয়াতো মানে ইমান সে উঠা কামটো নাই। কিন্তু এনেকে কিবা এটা হলে মানে উঠি যাওঁ আৰু উঠিব পাৰো আৰু এনেকে।
আচ্ছা, তুমি উঠিব পাৰা যদি কালি আহি যাবা তুমি পাঁচটা মানত। আমি টো খেলিয়ে থাকো। ডেইলি ডেইলি খেলো, জানা?
অ' কি খেলা ফুটবল ন?
অ' মইতো ফুটবল খেলোঁ, বাকী ভলীবলো খেলি থাকে এনেকে ল'ৰা-ছোৱালী চবে আৰু এনে। এনেকুৱা কথা নহয় কি ল'ৰা-ল'ৰা, ল'ৰা- ছোৱালী চব মিলি খেলে আৰু।
অ' দেনটো ঠিকে আছে মানে পাৰিম আৰু খেলিব। অ' মানে এতিয়া ঘৰটো বেছি দূৰ হৈ যায় নেকি আকৌ
নহয়, মানে ওচৰতে এটা কাম কৰিম মই তোমাক পিক আপ কৰিব আহি যাম।
অ' অ', অ' অ' পাৰিবা যদি পিক আপ কৰিব আহে তেতিয়া মানে প্ৰব্লেম নাই আৰু, সেইকাৰণে আহা যোৱাটো প্ৰব্লেম হৈ যাব ন। মানে পিক আপ কৰি ললেও হ'ব, মই মানে নিজে আহি যাব পাৰিম। মই মানে বেছি সেইয়া টাইম নহ'ব। হ'ব ন, ত আহাটো মানে প্ৰব্লেম নহ'ব, জাষ্ট মানে ইয়াৰ ঘৰ পুৱা তালৈ যোৱা ৰাতিপুৱা-ৰাতিপুৱা হ'ব ন, গাড়ীবোৰো কেতিয়াবা পাব টান হৈ যায়।
অ' গম পাইছোঁ, ৰাতিপুৱা ঠিকে আছে, এটা কাম কৰিম তুমিতো আহোতে তো সাতটা মানতো তুমি গাড়ী, অটো পাই যাবা, নহ'লে পাপাক মাতি দিবা, যোৱাটো ৰাতিপুৱা অহাটো মই তোমাক লৈ আনিম।
এটা কাম কৰিব পাৰোঁ তোমাৰ মানে এনেকে চাইকেল আছে?
অ' মোৰ চাইকেল আছে বাৰু, দুটা চাইকেল আছে।
অ' নহয় মানে মোৰটা তো আছে বাৰু একো প্ৰব্লেম নাই। এটা কাম কৰিব পাৰো, তুমি ৰাতিপুৱা চাইকেল চলাই মোৰ লগত মানে অ' মোক নিব আহিব পাৰা, তেতিয়া তুমি নিজৰ চাই চাইকেলত আহিবা, মোৰ মই মোৰ চাইকেলত আহিম। ত' মানে এটা আমাৰ তো পুৱা চাইক্লিং টোও হৈ যাব। আৰু এনেকে অহা-যোৱা টাইমত মানে তুমি ইমান সেইয়া নহ'ব আৰু মানে মই চাইকেল চলাই যাম। তুমিও চাইকেল চলাই যাবা। চাইক্লিংটো হৈ যাব, অহা টাইমত একো প্ৰব্লেম নহ'ব চাইকেলতো অ'।
ভাল, অ' তুমি আইডিয়াটো ভাল ওলাইছা, এইটো কৰিব পাৰি দেই কিন্তু।
অ' এইটো মানে ইজি হ'ব ন, এইয়া আমাৰ দুইটাৰ কাৰণে ইজি হ'ব। আৰু অহা-যোৱা যেতিয়া কৰিম, আহা টাইমত মানে খেলিম ভাবিছোঁ। চ তেতিয়া মানে কাকো মাতিব নালাগিব, কাকো পৰিশ্ৰান কৰিব নালাগিব। নিজে আহি যাম আৰু সেইটো। প্ৰব্লেম নহ'ব তেতিয়া।
সেইটোয়েতো নিজে আহি যাম। তোমাৰ ভাগকে তুমি কথাটো কিন্তু ভাল ভাবিছা দেই, এইটো আমি কৰিব পাৰি। বাকী তোমাৰ এনেকে মই ভাবি আছোঁ, কি আমাৰ কম্পিটিশ্যন এটা পাতোঁ বুলি ভাবি আছোঁ। মানে আমাৰ যোনবিলাক কমিটি মানুহ আছে ন'।
অ', অ', কিহৰ কম্পিটিচন কিন্তু?
আমাৰ তোমাৰ চব মানে স্পৰ্টছ ৰ কম্পিটিশ্যন হ'ব, তোমাৰ ৰেচ হ'ব ফুটবল হ'ব, ক্ৰিকেট হ'ব, ভলীবল, বাস্কেটবল চব হ'ব।
এনেকুৱা মানে গেমছৰ ন' মানে তোমালোকৰ তাত গেমছৰ পাতিব ভাবিছা।
অ', গেমছৰ পাতিম বুলি ভাবিছোঁ, এনেকে তুমি খেলিবও পাৰা আৰু তোমাৰ প্ৰাইজবোৰ ৰাখিম আমি। যিমান মানে পইচা উঠে আৰু হা সিমানে তোমাৰ প্ৰাইচবোৰ ৰাখিম আৰু।
অ' অ' পাৰি এইটো মানে। অ', এইটোত মানে কি চব এলাউড থাকিব নে, জাষ্ট মানে এনেকে তোমালোকৰ গাঁওৰ মানুহবোৰো থাকিব। মানে চব এলাউড থাকিব।
নাই এইটো কথা নাই, তুমি বাহিৰ পা অহা পিছতো খেলিব পৰা বাহিৰৰ মানুহ, ভিতৰৰ মানুহ চব খেলিব পাৰি চবৰ কাৰণে ৰাখে মানুহ।
অঁ, ঠিকে আছে মই মানে এনেকে আহিব পাৰিম ন' খেলিবৰ কাৰণে?
অঁ, তুমি আহি যাবা মানে এইটো কথা কি মানে আমাৰ চলো স্পৰ্টটো তোমাৰ ৰেচ হ'ব বাকী চব মানে টিমছ বোৰ আছে তোমাৰ যেটা টিম আছে, আমি মানে আহ' দচ দিনৰ কাৰণে ৰাখিম মানে যোনে যোনে এপ্লাই কৰিব বিচাৰে। তাপিছত মানে অন বৰ্ডিং টো অ'ফ কৰি দিম তাপিছত মানে, কোনো মানে টিম বাও নোসোমাওঁ আমি এইখিনি মাজতে আমি কম্পিটিশন টো পাতিম আৰু।
অঁ, পাৰি পাৰি মানে এনেকে টাইম লিমিট এটা কৰি দিলে আৰু যে তোমালোকৰ যে এনেকে অ', চ'ল' স্পৰ্ট বোৰতো হ'বই বাৰু ন' ৰেচ কিবা কিবি কিন্তু এনেকে গ্ৰুপ স্পৰ্ট চবৰে লাগিব ভলিবল, ফুটবল কিবা কিবি।
অঁ, এইটোতো তোমাৰ ভলীবল, ফুটবল টো অকলেটো খেলিব নোৱাৰা হি ইবলাকতো গ্ৰুপচ গেমছ হয় ন' সেইবিলাকতো হ'বই।
হ'ব ত' সেইটোৰ' মানে এনেকে টিম বোৰ কি মানে নিজে কৰি আনিব লাগিব ন' মানে নিজে টিম এটা বিচাৰিব লাগিব, তাৰপিছত নিজে টিম এটা লৈ যাব পাৰিব লাগিব। তাৰ পিছত নিজে অনবৰ্ড কৰিব লাগিব ন'?
অঁ, সেইটো হয় বাৰু দেই কিন্তু সেইটো তুমাৰ টিমটো যে বিচাৰিব লাগিব, তোমাৰ মানে তোমাৰ এনেইতো টিম নাই মই এটা কাম কৰি, ম তুমিতো মোৰ লগৰে ন' মই তোমাক এটা
অঁ, অঁ, মানে সেইটোয়ে যদি মোক যদি এনেকে পাৰা এনেকে টিমত সোমাই দিব ত' মোক সোমাই দিবা, কিয় কাৰণে মোৰতো টিম নাই বাৰু। চ' এনেকে প্ৰব্লেম হ'ব ন' মোৰ মানে খেলিব মন আছে বাৰু
অঁ হ'ব দিয়া, মই তোমাক টিমত সোমাই দিম একো এতিয়া ডাঙৰ কথা নহয় আৰু ন'?
অঁ, মানে আৰু যে এইটো যে ভলীবলটো হ'ব এইটো কি মানে এনেকে অঁ তোমাৰ অ', দুটা মানে মিক্স হ'ব নে লাইক লৰা ছোৱালী এটা টিমতে খেলিব পাৰে নে বেলেগ বেলেগ হ'ব, কি ল'ৰা, লৰা আৰু ল'ৰা কম্পিটিচন হ'ব আৰু ছোৱালী ছোৱালীয়ে হ'ব?
নহয়, এনেকুৱাতো নহয় ৰে মানে এনেকুৱা হয় ন' টিম বিলাক মানে লৰাবিলাক যোনবিলাক টিমত থাকে হিন্দীটো অলপ ষ্ট্ৰং হয় ন' ছোৱালী বিলাককৈ ত' মানে হিনহঁৰ মানে ল ছোৱালী নাচায়ে মানে গ'ম পাইছা যেনেকে আৰু টিম টো নিজ পাই বিচাৰা আৰু তোমাৰ যেনেকে ছোৱালীয়ে টো ছোৱালী টিমে বিচাৰে ন', ল'ৰাই ল'ৰাক
অঁ সেইটোয়ে হয় বাৰু অঁ ঠিক আছে, একো প্ৰব্লেম নাই বাৰু দিয়া তুমি মোক মানে ভালকে জনাই দিবা ন' কেনেকে কি হয়, মোক চ'ব ইনফৰমেশচন দি দিবা তাৰ পিছত মই তোমাক জনাই দিম আৰু।
হ'ব দিয়া মই তোমাক কালি ৰাতিপুৱাতো আহিবা ন? অঁ হ'ব দিয়া মই তোমাক পিক আপ কৰিব আহি যাম। অঁ হ'ব দিয়া, বাই বাই অঁ।